হেল্ল'
হেল্ল'
হয় হয় কি কইছ
এ শুই উঠি শুই উঠি আহি অকমান বহিছো, তই কি কৰিছ?
এ শুই উঠা সময় হ'ল বাৰু মোৰ এই হেৰি কি বুলি কয় দেউতাই হাল বাই আছিলে তাকে মোক ৰখি পেলাই এই কাষতে কঠিয়া তুলি আছিলোঁ।
অ' খেতিত লাগিছ তেতিয়া
লাগিছে লাগিছে একদম পুৰা
আজি কি অকণ সোনকালে ওঠা হ'ল নি
আজি অকণমান সোনকালে উঠা হ'ল, কালি মানে তো বেপাৰ বহুত বেয়া সেইটো কাৰণে বোলো আজি অকমান সোনকালৰ পৰা প্ৰয়াসটো কৰোঁ
অ' এই কালি মোৰো বেপাৰ বেয়া অ গ'ম পাইচানে
ত এনো কিনো
তাকেহে অ মানে লছ মাৰিছে এইকেইদিন
লছ লছ বহুত লছ বুধবাৰে খালি তোৰ লগত কণ্টেক্ট বাইযোৱে ফোন কৰিছিলো অ'
উম
ৰাতিপুৱা লগত সেই যোগাযোগ কৰাৰ পিছপা তোৰ বেয়া বেয়া বেয়াই চলিলে আৰু লাষ্টলেকে বাও কোৱাছোন
হেই চাহ তাহ খোৱা হ'ল?
চাহ তাহ খোৱা নাই মই মানে হেটো শুই উঠি অকমান বহিছোহে তোৰ লগত বোলো কথা দুটা পাতি লওঁ। তোৰ লগত কথা পাতিলে দিনতটো ভাল যায় মানে।
হয় হয়।
বাকী আহিবি কাইলে মান কাইলে মানে আমাৰ ফালে আহিবি। এই সেই এখন সৰুকে অনুষ্ঠান এটা পাতিছো দেখাটো দিবিহি। এ অনুষ্ঠান মানে তেনেকুৱা নহয় আও ধৰ এই পুৰণা চিনাকি মানুহ দুটামান মা তি এনেই ভাত এসাঁজ খাম মিলিজুলি বোলো লগতে।
অঁ ঠিকে আছে ঠিকে আছে ঠিকে আছে ভাল কথা ভাবিছ। মানে কি হ'ল ধৰ আগৰ দিনবিলাকে ভাল আছিল তো আগত তে মন গ'লেই খানা এটা খাাম বুলি ক'লে গোটেইখিনি গুচি যাওঁ লগৰখিনি, এতিয়া চব ব্যস্ত হৈ গ'ল। এতিয়া মানে লগেইে নাপাওঁ তেনেকে তই এতিয়া ভাল কথা চিন্তা কৰিছ, এ আমাৰ হৰেণ আমাৰ গোটেইকেইটাকে মাতিবি, হৰেন আমাৰ যদু
মাতিম মাতিম। গোটেই গেইটাকে মই মাতিছোয়েই, মই প্ৰথম প্ৰথমে তোৰ পৰা আৰম্ভ কৰিছো আও।
অঁ
আজিকালি সেইখিনি নিচিনাকে ধৰ আমাৰ হোৱাটছআপ গ্ৰুপ নাই নহয়, তাত মেছেজ এটা দি দিম চব গুচি আহিব, সেইটো কাৰণে এনেকে ফোণতে মাতিব লগা হয় আও।
হয় নম্বৰবোৰ আছে নাই হেতৰ
মোৰ এই ইহঁতৰ নম্বৰটো নাই এই যদু নম্বৰটো নাই।
অঁ ন মই দি দিম বাৰো ৰ
অঁ দি দিবিছোন দি দিবি, লিখি দিবি দেই মোৰ মানে এনেকে কৈ দিলে অকণমান অসুবিধা আজিকালি।
তাৰ পিছত হেই কি বুলি কয় খেতি উঠা আছে কাইলে, তহঁতৰ খেতি উঠিব হ'ল নাই।
খেতি মানে আমাৰতো এতিয়া বিছ বিঘাৰ ৰোৱা হ'ল আৰু দহ বিঘাটা আছে আও।
দশ বিঘাতো ৰুব লাগিব আৰু একদিনতে ৰুই মেলি আজৰি কৰিব লাগিব আৰু।
খেতি গোটেই খিনি ঘৰতে কৰিছ নে?
ঘৰতে ঘৰতে এই এইবোৰ বেলেগক নিদিওঁ।
তাকেহে তোৰ দেহাই টানিছে গে নে অই ইমান।
টানিছে মানে আৰু টানি টুনি পাৰি তেনেকে কৰিবলগীয়া হৈছে আও মানে ধৰ এতিয়া অকল ময়ো নহয় নহয় আছে নহয় ঘৰৰ আমাৰ মানুহ কেইটামান, সেইকাৰণে মানে পাৰিছোঁ আও আগতে আগতে হ'লে বেলেগ কথা আও এতিয়া ল'ৰা ছোৱালীকেইটাও ডাঙৰ হৈ আহিছে।
উম উম তাকেহে ডাঙৰটো কি বিটু ডাঙৰটোৰ নাম কি আছিলে বিতোপন।
অঁ বিতোপন বিতোপন।
সি ক'ত এতিয়া?
সি বৰ্তমানতটো হেৰিয়ত ঘৰতে আছে। এনেই কিবা এনেকৈ চাকৰি এটা কৰি আছে প্ৰাইভেটকে।
অঁ তাৰ লগত আগতে মোৰ কথোপকথন মানে কথা বতৰা হয়, আজিকালি কেইদিনমান হ'ল মানে একো কথা বতৰাই হোৱা নাই।
অঁ, এই সি অকণ ব্যস্ত আছে এইকেইদিনমানে।
তাকেহে ঔ মানুহবোৰ চব ব্যস্ত কিনো কৰিবি আৰু সময়ে এনেকুৱা।
তাকেও এইবোৰ মানে শান্তি নে এই সময় পৰিৱৰ্তন হৈছে। টো ধৰ যুগৰ পৰিৱৰ্তন,
তাকেইতো তাকেতো, বাকী তহঁতৰ সৰুটো ভালে আছে একেবাৰে সৰুটো?
আছে আছে আছে ভালে আছে ভালে আছে।
তাকতো বহুত দিন হ'ল নেদেখাই হলো।
হয় এই তেনেকে ওলাই মেলি নোযোৱা হ'লতো ধৰ এতিয়া অ হেৰি বাঢ়িছেটো অকণমান ঘৰৰ অকণমান সেই বিয়া বাৰু পতা কথা অকণমান আলোচনা হৈছে তাক এই পইচাপাতি অলপ ঘটিব লাগে নহয়।
হয় হয় সেই ভালেই কৰিছে, এনেকে ধৰ এতিয়াৰ পৰাই যদি ভাবে মেলে তেতিয়াহে তোক পইচা অৰ্জন কৰি ধৰ ভৱিষ্যত ভালকে চলিব পাৰিব মেলিব পাৰিব।
হয় হয় হয় সেইটোৱে।
বাকী কি ফেক্টৰীটো তই নোখোল তেতিয়া?
ফেক্টৰীত ফেক্টৰীটো তো বন্ধ হৈ আছে কেইদিনমান মানে ধৰ এতিয়া আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। এতিয়া এতিয়া মানে খেতিত লাগিবলগীয়া হৈ গ'ল যে এইকেইদিনত কেইদিনমান বন্ধ্ই থাকক আৰু এতিয়া খেতি - বাতি আজৰি হোৱাৰ পিছত আৰু আৰম্ভ কৰিব লাগিব।
তাকেইতো তই যদি বেয়া নাপাও নহলে কাঠৰ মেইলটো মোকে দেচোন মই এবছৰমান। চলাওঁ অকণমান।
অঁ পাৰি সেইটো কথাত ভাব মই ক'ম বুলি ভাবিছিলোঁ তোৰ কথাটো তোৰতো সেইবোৰ তোৰতো আগতে ধৰ কাঠৰ হেৰি বিলাকৰ ওপৰত বহুত জ্ঞান আছে।
অঁ
পাৰ যদি তই এনেকৈ চলাই থাকিব পাৰিলি হেঁতেন।
সেইটো কাৰণে সেইটো কাৰণে মই ভাবিছো তই কাঠৰ মেইলটো মোক দে বেছি দিনো নহয় এবছৰ মানলৈকে ধৰ ভাড়া ছিষ্টেমত মই লৈ ল'ম।
অঁ
পাই এই লাটুৱে মানে কাঠ অলপ দিম বুলি কৈছে, মই ধৰ কিবা কিবি বনাম আৰু ফাৰ্নিচাৰ চাৰ্নিচাৰ। তোৰ তো আগত তাহানি চিনাকি মানুহ আছেই কাঠৰ
আ্ছে আছে আছে আছে। মোক সুধিয়ে থাকে এতিয়াও সুধি থাকে, মোক কৈছে বোলে এই আমাৰ চাৰিচকীয়া খন লাগিছিলে আৰু এনেকুৱা এই দহ বাৰ হাজাৰ টকীয়া এনেকুৱা চোফা ভাল ভাল চোফা লাগিছিলে মই বোলো বৰ্তমান মই এতিয়া বনাই খোৱা নাই নহয়
আহ উম, নহয় তোৰ এতিয়া সেইটো মেইলটো আজি চল্লিশ পঞ্চল্লিছ বছৰ মিল পুৰণা মেইল, আৰু তই এনেকুৱা ধৰ মেচিনেৰি বস্তু বোৰ যদি তই চলাই ন থাক প্ৰয়োগ নকৰ মানে এইবোৰ বেয়া হৈ যায়।
হয় হয়, তাৰপিছত আমাৰ এই বিস্কুটৰ ফেক্টৰীটো যে,? তাতো সেইটো কাম চলি আছে বাৰু বৰ্তমানে আমাৰ এইফালৰ ল'ৰা এটাটো চিনি পাবি বাৰু সেই তাক মই দায়িত্বটো দি থৈছোঁ।
মই গম পাও নহয় কালি আমাৰ ঘৰতো ব্ৰেড লৈছো চপেট মই ব্ৰেড টো এনেই নলওঁৱেই। কালি দেখিছো তহঁতৰ কোম্পানীৰ পৰা আহিছে তহঁতৰ ফেক্টৰীৰ পৰা তাৰপিছত উমি চব পেটি এটা লৈ থৈছোঁ এইবোৰ ব্ৰেড বোৰ বেছি দিন থব নোৱাৰি নহয়।
উম।
খালি কালি পাঁচ পেটি মান খাই এ দিলো।
ভাল কৰিলি ভাল কৰিলি এনে কেনেকুৱা পাইছ খাবলৈ পাব বস্তুটো?
ভাল ভাল হেই তোৰ বেদৰ অসমত এটা নাম আছে সেইটো তই সুধিবই নালাগে।
উম, ভাল লাগিল ভাল লাগিল শুনি। মানে কি হ'ল যহেতটো বিসকটৰ ফেকটৰীটো বে মাহে মাহে বন্ধ আছিল। তাৰপিছত এতিয়া ভাবিলোঁ নাই আৰম্ভ কৰ পৰাতটো ভাল হ'ব। কাৰণ এতিয়া ধৰ দেশে বিদেশে বহুত জগৰ ধৰক কিব - কিবি ফাষ্টফুডৰস্তু ওলাই গছে এতিয়া আমাৰ সেইবিলাক। বস্তু যদি আমি চলাই নাথাকো মানে বস্তুটো হেৰি হৈ যাব এটা সময়ত নাইকিয় হৈ বেকাৰী বস্তুটো।
বহুত ভাল কাম কৰিছ ধৰ আজিকালি আকৌ এনেকুৱা কিবা বস্তু এটা ওলাই আছে নে নহয় ধৰক পানী পিঠা নিচিনা পিজ্জা নে কি বুলি কয়, এনেকে তোৰ দুটা পানী পিঠা মাজত চব্জি সোপা ভৰাই পেলাই কাটি দিব কি বিলৈ অ
সেই বস্তুটো সেই বস্তুটো আমাৰ মানে কি ধৰ আমাৰ এতিয়া এই নতুন ডিজাইনৰ যিবোৰ হে সেইবিলাক আমি ইমানকৈ প্ৰয়োগ নকৰোঁ মানে আমাৰ ধৰক আগৰ যিবোৰ আমাৰ দিনৰ সেই বেকুৱৰা বিস্কুটো যে বেকাৰী সেই বস্তুবিলাক মানে আকৌ পুনৰ উোটাই অনাৰ চেষ্টা।
ভালে কৰিছ ভালে কৰিছ, তই হেৰি কৰিবি চোন - - এ' কুকিজ ও বনাবি কেই পিছমান কুকিজ মানে আমাৰ ইয়াৰ এই বুঢ়া মানুহ বোৰে খুব বিচাৰি থাকে আছে। চাহত লাল চাহত বাতি লৈ ডুবাই- ডুবাই খাবলৈ।
আমাৰ এই প্ৰদীপ দাভকৰ হাতত আমাৰ বৰ্তাহ মানে ককা যিজন। সেইজনীতো সদায় লাগেই এটা এটা।
সেইটোৱে।
তেখেতে মোক কয় যে আজিকালি বনাব লাগিছিলে তই বনোৱা নাই বহুত দিন বুলি মই বোলো নাই নাই বনাম বনাম আপুনি চিন্তা কৰিব নালাগে।
ত' মানে ধৰ সেই বুঢ়া মানুহ বিলাকত চবৰে মানে কাঁহৰ বাতি এটা এটা আছে ডাঙৰ কাঁহৰ বাতি। বানবতি নহয় কাঁহৰ বাতিটো সেই বাতিটোতো এক কাপ তিতা চাহ বা লাল চাহ লৈ লব, তাৰ পিছত সেইটো সতি ডুবাই ডুবাই খাব। চেনিও নিদিয়ে তেতিয়াতো সেইটো আগতে গোটেইখনতে দিয়া মানুহতো আছিলি তই তহঁতৰ কোম্পানীতটো এতিয়া সেইটোয়ে ইমান দিন বন্ধ। কৰি থৈ দিছ, আৰু মানুহবোৰক কি হব তই ভাবিব পাৰিছই।
তাকে সেই হেৰি মই মানে ভাবিছোঁ মই কথাটো ভাবি পেলাই চিন্তা কৰিলোঁ যে এইটো বেয়া হৈছে। এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ।
অ' মইো মানে তোৰ কটৰ মিলটোৰ কথা কেলে ভাবিলো ধৰ ময়ো কেইদিনমান ঘৰত এনেই আছো এ বছৰ মন। মই মানে তোৰ মোৰো গছ দুডালমানমান আছে এনেকুৱা গমাৰি কুন্দা কেইটামান আছে আৰু শালি কি শাল কাঠৰ কেইটামান আছে। আৰু কাষ্টমাৰ তয়তো বহুত খিনি পাঅ সেইটো কাৰণে মই ভাবিছো এইকেইটাক ে মই বনাও থোৱা ফাৰ্নিিচাৰ কেইটামান কেইখনমানান আৰু চোফা তটোফা এনেকে বনাও তাৰপিছত তই লগাই দিবি মানুহ। তই কৈ দিয়াৰ লগে লগে মানুহৰ ভিৰ লাগি যাব নহয়।
উম, আকৌ হেৰি নহয় ৰ, কথাটো তোক কম বুলি ভাবিছিলোঁ, মানে কি হল মইতো কাঠৰ মেইলটো বন্ধ হৈ আছে, তাৰপিছত বোলো, মানুহ এটা এই যে আমাৰ ক আছিলে এই, আমাৰ যে, আমাৰ যে, বৰ্তাৰ যে সৰুজনী জীয়ে জীয়েকৰ যে এই লৰা ল'ৰাটো যে - -
অ',।
তাৰ যোগেশ্বৰ নে কি তাৰ নাম? তাইৰ নামটো যোগেশ্বৰী নে কিবা এটা? আছিল নামটো সেই, তাই ভাগৰ, এই লৰাটোৰ ভাগৰ বিয়া পাতিছে নহয়।
কা ভদা হে
অঁ ', অঁ', এই তাহৰ বিয়া পাতিছে এতিয়া মোক সুধিছে হেৰি বুলি সেই ফাৰ্ণিচাৰখিনি তোৰ পৰাই নিম, তই কথাটো কবি। মই কথাটো পাহৰি থাকি ছিলোঁ। এতিয়া তই কদিনে ফাৰ্নিচাৰৰ কথাটো কনেহে, মনত পৰিছে তোক কথাটো? তই বনাই দিবি নহলে।
এই মই বনাই দিম, বনাই দিম আগতত তই হ'ব, হ'ব হ'ব আৱতৰত তই বিয়া খন পাইছ যেতিয়া এইটোতো আৰু সৌভাগ্য বুলিয়ে ধৰ বিয়া এ খন বুলি ক'লে আজিকালি আজিকালি ফাৰ্নিচাৰ আমাৰ দিনৰ কতে নহয় নহয় এতিয়া হল এতিয়া সেইটো ফাৰ্ণিচাৰত তোৰ এক ডেৰ লাখ পৰি যাব। উম, তাকে তই কয় সেইটো কন্টেক টো লৈ থ মই বনাই দিম। মই মানে, অহা সপ্তাহৰ পৰা ভাবিছোয়ে আৰু দেই। তই যদি বেয়া নাপাও ধ চাফ চিকুণো কৰি লব লাগিব নহয় অলপ। অ', মই ভাবিছো
ৰান্ডাকেইটা অকণমান ব্লেডেইখন ধৰা মেলি ল'ব লাগিব।
সেইবিলাক হৈ যাব, মেচিন টো ভালকে
অঁ', মেচিনটো ঠিকে আছে মেচিনটো ঠিকে আছে, বাৰু মেচিনটো পূৰা একদম পুৰা নতুন হৈ আছে।
বাকী ৰান্দা চান্দা মোৰ আছে বাৰু আৰু হেৰি কৰিম মানে, এই ধৰ এ, বেৰ কেইখনতো অকণমান ৰংটো সলাই লম তই সেই মটীয়া ৰংডাল দি থৈছ ৰং টো সলাব লাগিব।
তাকে এই নহয়, মটীয়া ৰংটো দিলোঁ, মানে, মটীয়া ৰংটো অকণ শান্তিৰ প্ৰতীক যে, সেইকাৰণে মই মটীয়া ৰংটো দিলোঁ।
নাই, নাই মই এইটো ৰং সলাম দেই, তোৰ মই ভাবিছো এইটো ক্ৰীমৰ কালাৰটো মাৰি দিম।
অ', ক্ৰীম কালাৰ ভাল লাগে ন, ভাবিছিলো এ মিস্ত্ৰীজনে ক'লে বোলে মই তেতিয়া ৰংটো দিয় ভাল লাগিব তাৰ পিছত মানুহখিনি বৰু বাবা কৈছে যে মতিয়া ৰংটো ভাল নালাগে মই বোলো দিলো দিলো আৰু এতিয়া বোলো থাকক এনেকে ভাবিলোঁ
অ', অ',
তাৰপিছত আমাৰ এই যে হেৰি আমাৰ এই তাৰাকেইখন হেৰি মিলৰ তাৰাকেইখন।
অ',।
সেইখনো অকমান চাবিচোন মানে কিবা বহুত দিন চলোৱা মেলা নাই, যেতো ইঞ্জিনটো অকণমান বেয়া হ'বও পাৰে মানে।
তোক কেইখন আছিলে?
মোৰ হেৰিখন এ ডাম্পাৰ আছিল তোৰ এই খন মানে কাঠ যে শেষত তেনেকুৱা আছিল দছখন।
অ',।
তাৰপিছত তোৰ এই এনেকুৱা সৰু সৰু মেজিক, এই আমাৰ অনিল, অনিলত গাড়ীখনৰ নিচিনা তে তেনেকুৱা আছেতো পাছখন।
অ',।
বাকী সেইখন বাৰু চলি আছে পুৰা, কিন্তু এই অকণ, তাৰ কেইখনহে অকণ চাবলগীয়া আছে।
এই, সেইখনতো তোৰ বহুত দিন চলোৱা নাই, এতিয়া ভাল ড্ৰাইভাৰ এটাও লাগিব নাই? কানিক এটাও লাগিব দেখোন?
উম, উম লাগিবহি।
সেইখন বেছি পুৰণা নাই নহয় বাৰু, হলেও এইবোৰ নচলালে বেয়াও, এইবোৰ বস্তু।
সেইটোৱেই আচলতে বেয়া হয় এতিয়া উপায়তো নাই এতিয়া মই ভাবোঁ যে বে চিৰিম বুলি তাই আকৌ বেচিবলৈ মন নাযায় আমাৰ দেউতাই বনাই আনি থৈছিলে ইমান দিন কষ্ট কৰি ইমান চিমিচ মিদি এটা এহ পতকে হেৰুৱাই দিব নোৱাৰি নহয়।
হয় বাৰু হয় আৰু হেৰি নহয়। তু হাতীটো আছে নাই এতিয়া, তোৰ পাহাৰৰ পৰাওতো কাঠ চাঠ টানিব লাগিব নহয় সেইবোৰত তো গাড়ীয়ে নোৱাৰ নহয় তক
নাই নাই হাতীটো আছে কিন্তু তোৰ হাতীটো ইয়াত নাই। মানে ধৰ আমাৰ ইয়াৰ হাতীটো জানাই দেখোন আমাৰ ইয়াত সেয়া হেৰি হাতীটো পিংকু হাতী সেয়াহে হ'লগে
তাকে ত,
নায়ে এতিয়া, মানে ইয়াত থাকিলে অকণমান এ সেইকাৰণে মই তাতে থৈছোঁ মানে মাওতৰ লগত তাতে আছে।
তো হ'ব য'ত থাকিলেও হ'ব ধৰ হাতীটো লৈ মই পাহাৰ যদি ধৰ তোৰ এই কুন্দা কেইটা টানিব